হেল্ল'
হেল্ল'
অ বা কি কৰিছা?
মই এইয়া এনেই ৰবা এই অংকু অংকুৰ ৰুমলৈ আহিছো ওপৰত চাফা-তাফা কৰিবলে।
অ অ আজি কিবা বতৰটো ভাল দেখোন ন অ আজি বতৰটো ভাল ন
ভাল ভাল ঠাণ্ডা অকমান।
উম উম মই উঠিলো অলপ আহ, তাকেতো মই উঠিলো আঠটামান বজাত আজি ৰবিবাৰ বুলি কিন্তু কি হ'ব? এ এ তপনটো গ'ল ৰা ৰাতিপুৱাই, তাৰ আজি ঢালাই আছে। সি ৰাতিপুৱাই গ'ল আৰু জ্ঞানে কি কৰিছে? ৰাতিপুৱা চাৰিটা বজাত উঠি, এলাৰ্ম দি থৈছে। চাৰিটা বজাত উঠিছে উঠি পেলাই তোমাৰ ফুটবল চাইছে। ফুটবল চাইছে তোমাৰ সাতটা মানলৈকে তাৰ পিছত আহি আকৌ শুই আছে। তাৰ পিছত আৰু তপনেও মাতা নাই সি গুচি গ'ল আৰু জ্ঞানো শুই আছে মই বোলো কেইটা বাজিলে চা আঠটা বাজিল আৰু তাৰপিছত আৰু উঠি আহিলো। উঠি আহি এতিয়া লৰা শুই আছে বাপেক গল। মই মোৰ মূৰত হেনা লগালো লগাই পেলাই বতৰটো চাইছো ইমান ধুনীয়া বতৰ টো মই বুলো তুমি কি কৰি আছা এটা ফোন কৰোচোন
মইও উঠিলো দিয়া। সোনকালে উঠিছো কাম বন মানে আধা আধিহে হৈছে অং অংকো ৰুমলৈ আহিছো শৰা মোচা সেইবোৰ কাম কৰো এতিয়া কৰি পেলাই তলত আনিছে মাংস এতিয়ালৈকে ধোৱা পখলা কৰা নাই তেনেকে প্লাষ্টিকতে থোৱা মই কৈছো আগতে ওপৰত যাওঁ
খাবলৈ আৰু নে মাংসটো বনাইছা
চৰাই চাউল দিবলে। তাৰ ওপৰত উঠি আকৌ নামি আহিব আমি তললৈ যাম আৰু ভাতৰ কা খিনি ষ্টাৰ আৰম্ভ কৰিম
এইয়া আহো যা আৰু মাংস আনিছা। মাংস বনাবা বোলে আহি যাওঁ। হা হা অঁ অঞ্জু আও ফোন কৰিছিলে। দে অ আহা অহা নহয় ৰ'বা চাওঁ ৰ'বা এনে। হা হা হ চাওঁ ৰবাচোন কি হয় এতিয়া তাৰমানে মই হেনা লগাইছো ন তিনি ঘণ্টা তোমাৰ মই হেনা নুধোৱে ন তিনি ঘণ্টা পিছতহে ধুম সেইকাৰণে সোনকালে লগাই লৈছো লগাই পেলাই কাম কৰি থাকিম আৰু
অ শুন ন হে দ তটো একদম টাইট হ'বলৈ নিদিবা
জানো মই ৰ'দত নাযাওৱে নহয় অ মই ৰ'দত নাযাও নহয়।
অ অ মাথাত শুকাবলে, তেতিয়া চুলি বোলে সৰে।
আহ জানো একদম টাইট হব নালাগে মই এঘন্টা বা দেৰ ঘন্টাই ৰাখো তাতকে বেছি নাৰাখো
না ৰাখিবা ঠিকেই। আহ পাই আছো ধুনীয়াকে পাইছো তাৰ পাছত আৰু সেই তললৈ যাম আজিতো সিহঁতৰো স্কুল বন্ধ
অ আচ্ছা
য বোলো বৰষা মাকাহঁতৰো স্কুল বন্ধ চব ঘৰতে আছে
উম উম অ তুমি আমাৰ বৰদাক চিনি পাইছিলা নহয়
অ বৰদা অ
তুমি আমাক এই বৰোদাই তাৰমানে এখন গাড়ী কিনিছে বলে অ বলেন ত সেই বৰ সদাহতে কালি আহিব তাৰমানে আমাৰ মংগল চন্দ্ৰী মন্দিৰত শৰাই এখন দিব। তাকে ফোন কৰিলে ফোন কৰি কলে যে জুৰি এনেকা তেনেকুৱা তুমি মোক অলপ সহায় কৰি দিবা এ তাকে মই আগে পিছেও বৰদাই দিয়ে আৰু আমাৰ ইয়াতে শৰাই আমাৰ মংগল মন্দিৰত উম এতিয়া কৈছে যে জুৰি মই শৰাই যোগাৰ খিনি লৈ আহে মই ক'লো আৰু বৰদা আজিকালি মই অফিচ সোনকালে যাব লাগে দেই আপুনি কিন্তু সোনকালে আহিব কাৰণ চাৰে দহটাৰ ভিতৰত ভিতৰত সোমাব লাগে নহলে আৰু পানিচমেন্ট পাওঁ অকমান সেয়া কৰিব সোনকালে আহি গৈছে অ একো নাই মই যিমান কি
বৰদাই তাৰপিছত আহিম বুলি কলে
আহিব আহিব বৰোদা আহিব মিছেছ আহিব
মানে ঠগীখনন কি তাৰপৰাই ৰেডি কৰি আহে নে তোমালোকৰ ত গোটা বুট মগু দিয়ে।
নহয় নিদিয়ে বা বযে গোট প্ৰসাদ চসাদ ভিজাই মেলি চব পেকেটতকে লৈ আহিব
অ
তেতিয়া খালী আগ বঢ়াই দিম আৰু ফল মূল চল মূল সব লৈ আহিব আৰু ভোগৰ খালি ভোগ দিয়ে ন শনি কালি ভোগ নিদিয়ে অৱশ্যে মঙ্গলবাৰে মঙ্গলবাৰে ভোগ দিয়ে
আহঁ
মই বৰদাক ক'লো যে সোমবাৰ নকৰি মঙ্গলবাৰ কৰ মঙ্গলবাৰেহে ইয়াতে মানে শৰাই দিলে ভাল লাগে আৰু ভোগো দিয়ে ভোগ খুৱাই
আহ
দিয়ে আৰু ভোগৰ পইচাটো আপুনি দি দিব দি দিলে এ তেওঁলোকে সন্ধিয়াকে ভোগ দিব চবকে তেতিয়া বৰ বৰদাই কৈছে অঁ সেইটোও হয় সোমবাৰে নকৰি তেনেহ'লে মঙ্গলবাৰেই কৰোঁ নেকি সেনেকেও কৈছে কৈছে মই তোমাক জনাম দিয়া সেনেকে কৈছে আৰু
অঁ অ ভালেই দিয়া
উম তাকে। ভাল লাগিছে বৰা দা ৰিটায়াৰ হ'লতো। এতিয়া নাই ন আমাৰ অফিচত। অ তুমি গম পোৱা নাই
নাই গ এনেই কিন্তু বৰদাক দেখিলে তেনেকুৱা। ইমান বয়স হোৱা যেন নালাগে মানুহজন। আৰু ইমান এক্টিভ। মানুহজন ইমান
এতিয়া বৰাদাৰ, আজি কি আজি এতিয়া জুন চলি আছে ন বৰদাৰ ৰিটায়াৰমেণ্ট হল জানুৱাৰীত ফেব্ৰুৱাৰীত ফেব্ৰুৱাৰীত ফেব্ৰুৱাৰীত হয ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মে', জুন পাঁচ মাহে হ'ল।
আহ
তে বৰদাৰ লগতে অহা যোৱা কৰিছিলো
আহ
গাড়ীখনত মানে আহো আৰু যা ৰাতিপুৱা যাওঁতেতো নাপাও বাৰু
আতচ্ছা
কিন্তু আজিকালি নাপাওঁ আৰু
উম এ ভালেই দিয়া খোজ- কহাটো তোমাৰ এটা ধুনীয়া ব্যায়াম হৈ গৈছে। খোজ কঢ়াৰ সমান বিয়াম। উম- খোজ কঢ়াৰ সমান ভাল ব্যায়াম নাই মুনমী
সেইটোতো হয় খোজ কাঢ়িবলৈনো ক'ত সময় পাওঁ সেইখিনিয়ে খোজকাঢ়ো আৰু
অঁ ঠিকেই
বেছি কিমান আৰু মই যদি ভালকে স্পীডত খোজকাঢ়ো মোৰ দহ মিনিট সময় লাগে
দহ মিনিট
তাতকে বেছি নালাগে আৰু তাৰ মাজত তেওঁ তেতিয়া কেতিয়াবা কোনোবা পালে লিফ্ট দি দিয়ে আৰু
অ ভালেই দিয়া তোমাৰ। ইফালে যোৱা মানুহ পালেেতো তোমাৰ সুবিধা হৈ যায়
অ অ কেতিয়াও খালি ৰাতিপুৱা দৌৰা দৌৰি হয় ন ৰাতিপুৱা মই এখন ৰেপিডো বুক কৰো আৰু বুক কৰি পেলাই যাওঁ আৰু উম তাকে এতিয়া চাও, সেয়া অঞ্জুৱে ফোন কৰিছে দুই তাৰিখে মাতিছে কিন্তু সেইদিনাখন বৃহস্পতিবাৰ পৰিছে আকৌ মই যে তোমাক কলো ভাত খোৱা ভাত খাবলৈ যাম কিন্তু কথা হ'ল বৃহস্পতিবাৰে তো মই একো নখাও
অ
বৃহস্পতিবাৰ মই নাখাও ন একো
অ এ তোমাৰ তুমি কিহেদি খাবা তেনেহলে
সেইটোৱেতো মই ভাত নাখাওঁ এই ন বি প্ৰতিবাৰে। বেলেগ বাৰ হলে কথা নাছিল মই খোৱা সময়খিনিতে গুচি গলো হয়
অঁ -
এতিয়া সেই কাৰণে মই তমি তোমাক মই কথাটো ক'লোহে পিছত মই ভাবিছো হাৰে মইতো বৃহস্পতিবাৰে ভাত না খাওঁ
অঁ অঁ -
চাওঁ দিয়াচোন কি কৰো তেনেহ'লে আৰু যোৱা নহ'ব আৰু কাৰণ মিটিং থাকে মোৰ চাৰে দশটাৰ পৰা মিটিংটোতো এটেণ্ড কৰিবই লাগিব যিহেতু মই মাই নোটছ বনাও ত হেইকৰণেটো নে বেলেগ এদিন যাম আৰু? তাইক ক'ম আৰু, বুজিব মই তাইক ফোন কৰিছো ছিলো ফোন টো নুঠালে আৰু ভাইটিৰ মোবাইলত কৰোতে কাটি দিলে অ পপোএ চাগে খেলি আছে তাকে আজি বতৰটো চাই পেলাই মনতটো কিবা এটা বহুত ভাল লাগি আছে এনেকুৱা বতৰত ফুৰিব চুৰিব ওলাই যাব ভাল লাগে
অ ভাল লাগে কিন্তু অকমান গোপগুপীয়া গৰম এটা আছে
বাহিৰত গৰম আছে এইখিনি সময় গৰমতটো থাকিবই দিয়াচোন
মই ওপৰলৈ মুচিব আহিছো যে মই দেখোন পাচিনা পাচি মই একদম ঘামি জামি গলো
মই ঘৰ মুচাই নাই এতিয়াহে ঘৰ মোচিম
অঁ
আহ এই পৰ্দ বিলাক দিছিলো ধুবিত ধুবলে অম্বুবাচীৰ পিছত আজি দিছে তাকে আজি লগাম গোটেই
আত্ছা
ভিতৰৰখিনি অকমান আছিলে আৰু এটা ছেট সেইটো লগা লগা এচি দিওঁ ন
অঁ
আৰু নোৱাৰি ন কিন্তু এই বাকী ৰুম কেইটাৰ গোটেই লগাবলৈ আছে আৰু সি দিছে আজি লগাব লাগিব গোটেইখিনি
এই খোলা মেলা লগোৱা। সেই এটা ধুন সেয়া হৈ যায় আৰু আমাৰ এক্সাৰচাইজ
অ কিন্তু সেইদিনাখন চাফা তাফা কৰি পেলাই মনটো কিবা ভাল লাগি গৈছে চায়ে ভাল লাগিছে যে আ নাই ঘৰটো বহুত দিনৰ মূৰত আকৌ বহুত চাফা হৈ গ'ল।
চাফা হৈ গৈছে অঁ
সময়ে নাপাওঁ ন
অঁ
যেতিয়া সময় পাওঁ তেতিয়াই, তেতিয়াই কৰো আৰু
উম এতিয়া ইহঁতি শুই উঠাই নাই।
নাই নাই সি সি শুয়ে আছে সি শুইছে কেতিয়া? আঠটা বজাত আকৌ শু মই ভাবিছো এইটো কোন হয়? সেই জ্ঞান হয় বোলো কি হ'ল তুমি আকৌ শুলা যে? কৈছে অ মোৰ টোপনি লাগিছে। হয়য়ো সেই চাৰিটা বজা উঠি উঠিছে। আৰু পৰীক্ষা শেষ ন এতিয়া আৰু একো নাই লেঠা
উম
দুদিনহে আছে স্কুল তাৰ পিছতো আকৌ গৰমৰ বন্ধ।
অ গৰমৰ বন্ধু আহিলে কি ফুুৰ্তি
উম ফূৰ্তি। কিন্তু সি বৰ হৈ যায় যাই। সি কয় এ অ স্কুল নগলে ঘৰত কি কৰি থাকিম? অ। এনে স্কুলত গলে লগ লগৰ বন্ধু কেইটাকে লগ পাই
অঁ
সিহঁতৰ লগতে কথা বতৰা পতা খেলা ধূলা সেইবিলাকৰ মাজতে টাইম টো পাৰ হৈ যায় এয়া ঘৰত অকলে ময়ো নাথাকো। মইও এৰি গুচি যাওঁ। সিও অকলে অকলে থাকে। থাকে আৰু তাৰ মাজতে আৰু কি কৰিবা উপায় নাই। তাকে কম্পিউটাৰ খেলে কিন্তু কম্পিউটাৰটো কিবা এটা বেয়া হৈছে আজি কেইদিনমানৰ পৰা চাই দিবও মই পাৰা নাই চিপিওটো নচলা হৈছে। চি পি ইউ তো কিবা এটা বেয়া হৈছে এইটো চাব লাগিব। সি কৈ আছে মা ময়ে জানো ময়ে খুলিম ময়ে ভাল কৰি কৰিম কিন্তু মই তাক দিয়া নাই। মই বোলো তুমি কেনেকে জানো? কৈছে মই জানো এইটো কি হৈছে? লুজ হৈ গৈছে মই টাইট কৰি দিম। এতিয়া খুলিব দিলে যদি আৰু কিবা বেয়া হৈ যায়।
অ ঠিকেই নালাগে নিদিবা ভাই।
উম। সেইকাৰণে মই দিয়া নাই আৰু
অঁ
মানুহ এটা মাতিম। অ মানুহ এটা মাতি আনি দেখাম
উম
দেখাই পেলাই সেয়া কৰিম হ'ল আৰু কালিৰ পৰা আকৌ অফিচ যাম গোটেই সপ্তাহ থ্ৰেডিং কৰিব যাব লগা আছিল।
অ তোমাৰ এই তিনদিন বন্ধ। তোমাৰ এই তিনদিন বন্ধ পাইছাৰ কাৰণে তোমাৰ চাগে কিমান ফূুৰ্তি ন?
অ লাগে জানানে অলপ।
লাগে লাগে-
এতিয়া এতিয়া কালিৰ পৰা যে যাম কালি ফ্ৰেছ হৈ যাম আৰু
অ
কাৰণ এইকেইদিন অকমান শুইছো ভালকে নহলে মোৰ সোমবাৰ মঙ্গলবাৰ মই ঠিকে চলো বুধবাৰৰ পৰা মই শ্ল' হৈ আহো
অ
মানে দৌৰা দৌৰিকে কাম কৰো ন। স্পীডত কৰো টাইম খিনি গোটেই খিনি মেনেজ কৰিবৰ কাৰণে
হয় দিয়া
উম তাৰ পিছত সোমবাৰে পুৰা যছ থাকে মঙগলবাৰেও পুৰা যছ থাকে বুধবাৰৰ পৰা লাহে লাহে লাহে মোৰ কমি আহে যছটো। আকৌ শনিবাৰ ৰবিবাৰে আকৌ মই এক্টিভ হওঁ আৰু
হয় দিয়া
কিন্তু ভাল লাগে মোৰ সেনেকেই টাইমটো ভাল লাগে আৰু
চাবাচোন তুমি সেইকাৰণে ঘৰত থাকি। ঘৰত থাকি তুমি লাষ্টত বেয়াহে পোৱা হবা।
অ মোৰ ইমান ভাল নালাগে বেছি চুটি ভাল নালাগে অফিচত গ'লে এটলিষ্ট মানুহৰ লগত থাকো সময় খিনি পাৰ হৈ যায় হাঁহি ফূুৰ্তি চলি থাকে আমাৰ ছেকশচনত বহুত হাঁহি ফুুৰ্তি চলি থাকে বা এ কেতিয়াবা মইয়ে চাহ খুৱালো কেতিয়াবা চাহ